হয় শুনি পাইছেনেে?
হয় হয় শুনিছো আপুনি শুনিছেনে?
হয় শুনি পাইছো কি কৰিছে এতিয়া?
মই এনেই আছোঁ বাৰু আপুনি?
ময়ো এনেই বহি আছো বাকী হয় মই ৰাতিপুৱাৰ আহাৰ কৰিলো আপুনি কৰিলে নে?
হয় হয় মইো কৰিলোঁ।
কি কি খালে?
মই আজি ৰুটি আৰু চাহ খালোঁ।
আচ্ছা আচ্ছা। ময়ও ৰুটি আলু ভাজি খালো। হয় হয় বাকী আপোনাৰ খবৰ ভালনে?
হয় হয় মোৰ ভাল। আপোনাৰ ভাল নে খবৰ?
হয় মোৰো ভালেই দিয়ক। বাকী আমি আজি কি টপিকত কথা পাতিম বাৰু?
অ' আজি আমি এই যে এতিয়া হৈ আছে এনট্ৰেন্স পৰীক্ষাবোৰ সেইবোৰৰ ওপৰত কথা পাতি পাৰোঁ।
হয় হয় নিশ্চয়। টপিকটো ভালে লাগিছে বাৰু মোৰ।
হয় হয়, মানে যিহেতু এইটো এ, এতিয়া চলিয়ে আছে। বৰ্তমান এইটা চৰ্চিত বিষয় হয়।
হয় উম, হেৰি গ্ৰেজুয়েচন টচনৰ বা মাষ্টাৰ্চৰ এইবোৰ চবৰে এনট্ৰেঞ্চবোৰ হৈ আছে ন'। আৰু চব মানে চবখিনি হেৰি চবকেইটা ফিল্ডৰে এনট্ৰেন্ঞ্চবোৰ এতিয়া আৰম্ভ হৈছে।
হয়, অলপতে আমাৰ অসমৰে এ পি এছ চি পৰীক্ষাৰো এণ্ট্ৰেঞ্চটো হৈ গ'ল।
প্ৰিলিমছ হ'লে ন'? হয় হয়। ত' তেনেকে হৈ আছে, অ' এইটো এটা ভাল টপিকেই হয় বাৰু। অ আপুনি কিবা দিলে নেকি এনট্ৰেঞ্চ এইবাৰ?
মই এইবাৰ হেৰি দিছিলোঁ এটা বাৰু।
অ' হয়। কি কি এনট্ৰেঞ্চ দিলে?
মই এই নীটৰ পৰীক্ষাটো যে হ'ল সেইটো দিছিলোঁ।
আচ্ছা আচ্ছা। অ' আপনি মানে নিট এচপেৰিয়েণ্ট হয় ন'? কেনেকুৱা হ'ল আপোনাৰ এক্সাম?
মোৰ বাৰু ভালেই হ'ল। এ, কাটফটো কিমান মান যায় সেইটোৰ ওপৰত ডিপে ডিপেণ্ড কৰে চিটটো পাম নে নাপাম।
হয় হয়, এনে আপোনাৰ উম, পেপাৰ হিচাপে যেনেকে যিমানখিনি মানে যেনেকুৱা টাইপ আহিছে সেই হিচাপে আপুনি কি ভাবে আপোনাৰ কাট অফ লৈকে মানে মাৰ্ক যাবনে?
সেইটো বাৰু এতিয়া ক'ব পৰা নাই একজেক্টলি, বাট মানে সিমান বেয়াও হোৱা নাই আৰু পৰীক্ষাটো। তেতিয়া মানে মাৰ ৰেজাল্টো দিলহে গ'ম পোৱা যাব মানে এক্টজেকলি কিমান মানে, নিগটিভ মাৰ্কিঙো থাক তাকে ন' ভুল হ'লে যে মাৰ্ক কাটি দিয়ে ত' সেইটোতো তেনেকৈও বহুত মানে মাৰ্কটো হেৰি হৈ যায় কমি যায় আৰু ত' সেইটোৰ ওপৰতো ডিপেণ্ড কৰে।
হয় হয়, নিগেটিভ মাৰ্ক কিমান থাকে, মানে এটা কুইচনত কিমান মাৰ্ক কে দিয়ে?
এটা মাৰ্ক, এটা কুৱেচন চাৰি মাৰ্কৰ হয় আৰু ভুল গ'লে মাইনাচ ওৱান কৰি দিয়ে। মানে টটেল ফাইভ মাৰ্কচ কাটা যায় আৰু গোটেইখিনি মিলি
মানে কি হ'ল এটা কুৱেচনত চাৰি মাৰ্ক দিয়ে দেই। আৰু যদি তুমি এটা ভুল কৰা তাৰমানে চাৰিৰপৰা ওৱান মাৰ্ক কাটি দিব ন'?
নহয় চাৰি মাৰ্কটো নহয় চাৰি মাৰ্কটোতো কাটিব লগত ভুল কৰাৰ হয় মাইনাচ ওৱান কৰি দিব মানে মই যিখিনি টোটেল পাওঁ মোৰ ধৰি লও এশটাৰ পোন্ধৰটা ভুল হ'ল সেই মাইনাছ ফিফটিন কৰিব আৰু কুইছনটো যিখিনি কেৰি কৰে সেইটোতো কাটিবই মাইনাছ ওৱান কেও কা তে
অ' হয় নেকি? অ'। তেতিয়াহ'লেতো যোনবোৰ ষ্টুডেণ্টে মানে ছাত্ৰ বা ছাত্ৰ ছাত্ৰী বহুত বেছি এনেকে ছিক্স হাণ্ড্ৰেড প্লাছ পাই সিহঁতে মানে বহুত বেছি ভালেই হয় ন' ইমান নেগটিভ মাৰ্ক কাটাৰ পিছতো ইমানখিনি পাই ন'?
হয় হয় হয়, মানে সিহঁতৰ মানে গোটেই বছৰৰ হেৰিটো কৰি মানে সময় দি পঢ়াত যিখিনি কৰিছে সেইটোৱে আৰু।
হয়, হয় মানে এইটো প্ৰিপচনৰ ওৰত মেটাৰ কৰে ন মানে। যিমান খিনি এজন ষ্টুডেণ্টে প্ৰিপেয়াৰ কৰে সেই হিচাপে।
কিমানখিনি এজন ষ্টুডেণ্ট ডেডিকেটেড হয় নিজৰ পঢ়া শুনাৰ ওপৰত সেইটোৱে, আপুনি কিবা এণ্টাৰেষ্ট দিলে নে।
মই দিলো বাৰু মই নেটৰ পৰীক্ষা দিলো এইবাৰ।
হয় কেনেকুৱা হ'ল আপোনাৰ।
মোৰো ভালে হৈছে মানে আমাৰ ইমান বেছি। আমাৰ থ্ৰী হাড্ৰেড মাৰ্কৰ হয় দেই, কুৱেশন পেপাৰখন আমাৰ মানে। এখন জেনেৰেল পেপাৰ থাকে সেইখনৰ হাণ্ড্ৰেড মাৰ্ক আৰু। চাবজেক্ট পেপাৰ থাকে সেই খন তুহাড্ৰেড মাৰ্ক নিলাই কেনে থ্ৰী হাড্ৰেড। হয়, আমাৰ মানে প্ৰতৈকবাৰ কাটভ লাইন। ছেভেন্টি যায় আৰ এফ পাব কিন্তু ইবাৰ মানে পেপাৰ খন ইমানেই সহজ। দিলে এইবাৰ চাগে মানে কাট অফতটো বহুত বেছি যাবগে।
অ, নিগেটিভ মাৰ্কিং আছেনে আপোনালোকৰ?
হয়, হয় আমাৰো নিগেটিভ মাৰ্কিং আছে, আমাৰ নিগেটিভ মাৰ্কিং নাই ইয়াতে। এইটো এটা ভাল মানে আমাৰ ইউ জি চি নেট হয় ন' ইউ জি চি নেটৰ মানে নিগেটিভ মাৰ্ক এতিয়ালৈকে দিয়া নাই দেই কিন্তু ই চি এ চি এই আৰ নেটত মানে যিটো চাইৰ হয় সিহঁতৰ নিগেটিভ মাৰ্কিং আছে মানে। আমাৰ এতিয়ালৈকে দিয়া নাই বাট দিব চাগে আৰু। এতিয়ালৈকে নাই বাৰু সেইটো এটা ভাল হয়।
হয়, নিগেটিভ মাৰ্কিংটো নাথাকিলে মানে অলপ মানে মাৰ্কটো ভাল আহে আৰু।
হয়, হয় মানে। যোনখিনি মানে কাৰেক্টলি আমি আনচাৰ কৰো সেইখিনি মাৰ্ক পাই যাওঁ আৰু। সেইটো এটা ভাল কথা হয় আৰু কেতিয়াবা
হয়, ব কেতিয়াবা এনেকুৱা হয় যে দুটা অপশচনৰ মাজত অলপ কনফিউজনন থাকে বা নিগেটিভ মাৰ্কিং থাকে থাকিলে ভয় থাকে যে শুদ্ধয়ে হ'ল নে ভুলেই হল ব নিগেটিভ মাৰ্কিংটো নাথাকিলে এটলিষ্ট ষ্টিক কৰিব পাৰি হয় নে নাই।
হয়, হয়, হয় সেইটো হয় মানেগেটিভ মাৰ্কিৰ বাৰকত মানে বহুত এটা অ, হেৰি আহি যায় ডিফাৰেন্ঞ্চ এটা আহি যায় ন। মানে ইমান খিনি, বহুত প্ৰভাৱ পৰি যায়। কাৰণ হেৰি মানে এটা বহুত কেইটা কাৰেক্ট কৰাৰ পিছত যদি মানে পাঁচটা মানো যদি ভুল হয় সেইটোৰ কাৰণে আৰু বহুত কাল মানে মাৰ্ক্স কাটি যায়। সেইটো কাৰণে মানে। আমি যোনখিনি বস্তু পাৰো বা জানি জানি কেনে উত্তৰ দিও সেইখিনিৰ পৰাও আৰু কাটি যায় ন' ত এ, বহুত মানে উ' হে দিছদ্ভান্তাচ হয় আৰু ছাত্ৰ ছাত্ৰীবোৰক।
হয়, হয় আৰু যে, মানে অলপতে যে মানে নিতৰো হ'ল আৰু আৰু কিবা-কিবি হ'ল তেনেকে। হয়, হয়।
আকৌ ৰি এক্সাম পাতিছে।
হয়, হয়, হয়, হয়, পাইছে। চে প্ৰথম একজাম টো মে মাহত হ'ল পিছত একজাম টো দহ দিন মানৰ ভিতৰতে কেনচেল হৈ গ'ল। পিছত আৰু জুনত পাতিলে তেনেকে, জুনৰ শেষৰ পিনে পাতিলে পৰীক্ষাটো।
হয় আৰু ৰিফাইণ্ড কৰিব বুলি শুনিছিলো।
হয় হয় মানে সিহঁতে কৈ আছে বাৰু ৰিফাউন্ড কৰিব, আৰু কি কৰে এতিয়া মানে বহুতো ৰিফাণ্ডটো পালে বহুতে পোৱাই নাই এতিয়ালৈকে।
অ মানে পালেই কিয় অলৰেডি
অ' হয় হয় বহুত মানে সিহঁতে কৈ আছে যে তেইশ লাখৰ ভিতৰত বোলে মাত্ৰ আঠ লাখ মান ষ্টুডেন্টহে এপ্লাই কৰিছে। সেইটোতো হ'ব চাগে নোৱাৰে তেনেকে। কাৰণ ইমান ষ্টুডেণ্টৰ মাজত মাত্ৰ আঠ লাখে এপ্লাই কৰিব নে বাৰু সেনেকে অলপ।
অ হয় হয় হয়েই। তাহঁতৰ এতিয়া কি স্কেম নাজানো আৰু বাট ৰিফাণ্ডৰো চবে পালে ভাল হয় আৰু ন।
হয় যিহেতু মেণ্টেলি বহুত ডিষ্টাৰ্ব হৈছে চব
হয় হয় এইটো ইটো একজামটো এনেকে যে কেনচেল হৈ আছে এইটো মানে বহুত অ মানে হেৰি হয় আৰু মানে মেণ্টেলি ষ্টুডেন্ট খিনিক বহুত বেছি অত্যাচাৰ কৰাৰ নিচিনা হৈ গৈছে। মানসিক ভাৱে। কাৰণ সিহঁতে বহুত কষ্ট কৰি বছৰটো পঢ়ে, কিছুমানে তো দুই তিনি বছৰ ড্ৰপ দিয়ে দি কেনে পঢ়ি মানে হেৰি কৰে প্ৰচেষ্টা চলাই তাৰ পিছত যদি এনেকে পেপাৰটো লিক হৈ যায় তেতিয়া মানে ষ্টুডেন্ট ত ষ্টুডেন্ট জনেও মানে মানসিকভাৱে ভাঙি পৰি যায় ন।
হয় হয় হয় সেইটো হয়।
এইটো কাৰণে মই ভাবো ষ্ট্ৰং একচন একচন ল'ব লাগে আৰু। প্ৰশাসনিক ভাবে।
আৰু যে মানে চলি আছে এডুকেচন মিনিষ্টাৰে ৰিজাইন কৰিব লাগে। সেইটো বিষয়ত আপুনি কি ভাবে?
মই ৰিজাইন্ট কৰিব লাগে নে নলাগে সেইটো বিষয়ে মই একো ন কওঁ কিন্তু মই ভাবো যিহেতু এইটো এটা পলিটিকেল হেৰি হয় মই ইমান খিনিও মোৰ ইমান জ্ঞান নাই আৰু কিন্তু মই ভাবো অ কিবা মানে এটা একচন ল'ব লাগে এইটোৰ বিষয়ে কাৰণ কাৰণ অকল এইটো নীটৰ কথা নহয়, নীটৰ লগতে মই দেখিছো এছ এছ চি তাৰ পিছত আৰু তেনেকুৱা বহুত একজাম আছে যাৰ মানে এনেকে পেপাৰ লিক হৈছে আৰু। কুৱেশচন পেপাৰ লিক হৈছে ত' এইটো এটা ষ্টুডেন্টৰ ৰ লাইফ জীৱনত এটা বহুত ডাঙৰ প্ৰভাৱ পৰে আৰু ষ্টুডেন্টৰ লগত সিহঁতৰ ফেমিলিও এইটো বস্তু চাফাৰ কৰিব লগা হয় ন। আৰু সেইটো, সেইটো কাৰণে মই ভাবো উম প্ৰটেষ্টটো কৰিছে ভালে কৰিছে, কাৰণ আমি নিজৰ উম যোনখিনি আমাৰ হেৰি আছে ৰাইটচ আছে ন, সেইটো কাৰণে আমি থিয় হ'ব লাগিব। আমি আমাৰ মাত আমি মাত মাতিব লাগিব তেতিয়াহে আমাৰ চিষ্টেমটো মানে হেৰি হৈ থাকিব ন। মানে সিহঁতেও আমাক হেৰি কৰিব প্ৰশাসনিক বিষয়ে আমাক তোমাৰ কথা ভাবিব আৰু মানে চিৰিয়াচলি কাম কৰিব ন, নহলেতো আমি যদি একো মাত নামাতো সিহঁতেও মানে এ ইমানে হেৰি নকৰিব আৰু চিৰিয়াচলি কাম নকৰিব আৰু ন। ত' মই ভাবো ঠিকে আছে এইটো কৰিছে কাৰণ বহুত কিছু নিজৰো বহুত কেইজনমান মোৰ মনত নাই চুচাইড কৰিলে তেনেকে এক্সাম টো হেৰি হোৱাৰ পিছত হয়, তাৰ মাজত আমাৰ অসমৰো ছোৱালী এজনী আছিলে চাগে চুচাইদ কৰাৰ ভিতৰত আত্মহত্যা কৰিলে ত' মই মানে ভাবো কিমান, কিমান জন ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন হেৰুৱালে ত' সেইটোৰ সেইটোৰ বিষয়ে মানে কিবা এটা ভাল হেৰি কৰিব লাগে আৰু মানে কঠিন ভাৱে এইটোৰ বিষয়ে মানে কিবা এটা ডিচিশন লব লাগে মই ভাবো আৰু
হয়, আৰু প্ৰথম কথা হ'ল এজন মানে অধিকাৰী আছে ন মানে একো তেনেকুৱা স্কেম নোহোৱাকে পৰীক্ষাটো দিয়া।
হয়, হয় এইটোতো হয়েই কাৰণ এ পৰীক্ষা ষ্টুডেন্ট বোৰে ছাত্ৰ ছাত্ৰীয়ে বহুত কষ্ট কৰি পঢ়ি কেনে পৰীক্ষা এটা দিবলৈ যায় কিন্তু তাৰ পিছত তাতো যদি মানে কিছুমান অংখৰ মানুহ আছে সিহঁতে কিনি নে যদি প চাইদে হেৰি লয় পেপাৰ খন ল কিনি লাব পাৰে ত' সেইটো এতিয়া বহুত মানে বহুত লাজৰ কথা আচলতে আমাৰ সমাজৰ কাৰণে কাৰণ পঢ়া শুনা এইবোৰ এনেকে নিজে কষ্ট কৰা বস্তু এইটো মানে চিনি লব পাৰা হা বস্তু হ'ব নালাগে মানে কিন্তু আমাৰ এতিয়া হৈ গৈছে আমাৰ সমাজত ত' এইটো মানে বহুত সোনকালে বন্ধ হ'ব লাগে মই ভাবো আৰু
হয়, হয়, হয় ঠিক কৰিছে আপুনি
হেল্ল'।
হয়, হয় শুনিছেনে।
হয়, হয় কি ক'লে
হয় বাৰু আপুনি যিখিনি কথা কৈছে ময়ও সন্মতি হেৰি কৰো আৰু সেইখিনি কথা
হয়, হয় আপোনাৰ কথা পাতি ভাল লাগিল আপোনাৰ লগত
হয়, হয়, হয়, হয় দিয়ক।